হেল্ল'। হে হেল্ল'।
হয়, ককচোন।
হয়, ক'ত আছা তুমি এতিয়া?
ঘৰতে আছো।
অহ। কিবা চাম কৰি আছা নেকি?
নাই কৰা এনেই বহি আছোঁ আৰু, ভাত চাত খাই শুই আছো অলপ।
উম, বাত-চাত খোৱা-বোৱা হৈ গ'ল ন?
হৈ গ'ল। এই মাত্ৰ খাই উঠিলো। তুমি খালা?
খালো।
অ' কিহেৰে খালা?
মই খালো আজি মাছ, মাছ দি খালো।
অ' মাছ ভাল পোৱা নেকি খাই? মই ৰাতিপুৱা ছয় মই ৰাতিপুৱা উঠি গাপ পা ধুই কাম বন কৰি নাচা চাহ খাই আটাতে শেষ হৈ যায়।
অ'। তাৰপিছত কেতিয়াবা
কোৱা তুমি, হাঁ?
মই বাত লগত মাছ কাট-টি এইবোৰেই খাই ভাল পাওঁ।
আ।
দুপৰীয়াৰ খোৱাটো কেইটাত খোৱা?
দুপৰীয়া মই, এটা পৰা দুটা ভিতৰত খাই দিওঁ। কমে।
ময়ো তেনেকা দু-দুটা মানত খাওঁ।
অ'।
ৰাতিৰ খোৱাটো?
ৰাতিপুৱা ৰাতিপুৱা আঠটাতে খাই দিওঁ। অ', ৰাতি, ৰাতিও মই আঠটাৰ পৰা নটাৰ ভিতৰত খাই দিওঁ। সোনকালে খাব লাগে ন ভাত। সেইটোকাৰণে
হয়, ৰাতি হয়। হয়, ৰাতি অলপ সোনকালে খাব লাগে।
হয়, সোনকালে খাই অলপ খোজ চোজ কাঢ়ি তাৰপিচত হে, শুব লাগে ন'হল লে মানুহৰ
প্ৰব্লেম হয়, বেমাৰৰ প্ৰব্ল
হয়, হয়।
ঠিক আছে হ'ব, পিছত কথা পাতিম।